হা, অ নমস্কাৰ ভালে আছে।
হয় হয় ভালে আছো।
হয়।
কি কৰি আছে আপুনি।
এ মানে কি কাৰেণ্টটো নাছিল এহা নিচিনা লাগিছে, এতিয়া যেনিবা কাৰেণ্ট, টো আহিলে দিয়ক এই ফেনখন লগাই ফেনতে বহি আছো।
ঠিকে কৰিছে আপোনালোকৰ ব্যৱসায় ভাল চলি আছে নে।
হয় ব্যৱসায় ভালে চলি আছে বাৰু বৰ্তমান।
হয়।
মোৰ ধৰক ব্যৱসায়ী হওক ধৰক এতিয়া মই মাছ বে বেপাৰ মানে কি ধৰক আৰু ধৰ ফিচাৰীত ধৰক মাছ এৰিছো যে মাছকে ব্যৱসায়িক, শুই আছো আও বৰ্তমান।
হয় হয়।
খুচুৰা বেপাৰীও নিয়ে পাইকাৰী ৰেদতো নিয়ে।
হয় হয়।
আকৌ মই চাৰি হাজাৰ পোনা পেলাইছো।
তাতে ধৰক আপোনাৰ ৰৌ পেলাইছো আকৌ ধৰক ঢেকেৰা আকৌ ধৰক হেৰি পেলাইছো ইয়া বা ধৰক গাছ কাপটো
হয়।
তাৰ পাছত আকৌ ধৰক মিৰিকাটো এইকেইটা পেলাইছো আৰু
হয় হয়।
পেলাইছো হয় কিন্তু চিন্তাহে লাগি আছে দিয়ক মানে পানীও বাঢ়ি আছে এতিয়া ধৰক, পানীয়ে যদি আকৌ মাছখিনি পোনা খিনি লৈ গুচি যায়গৈ মই বহুত টকা লোকচান হৈ যাবগৈ।
ভগৱানৰ নাম লওক,
কি কৈছে।
মই কৈছো ভগৱানৰ নাম লওক আৰু
অ হয় নেকি হয় হয় ভগৱানৰ নাম ললেও কি হব। ভগৱানৰ নাম ললেও ভগৱানে টকাখিনি উলিয়াইতো নিদিয়ে দিয়ক।
কি কৰিব আৰু দিয়ক কপালো থাকিলে আৰু
হয় -হয় প্ৰকৃতিৰ নিয়ম আহাটোতো আহিবই।
হয়
এতিয়া ধৰা পানী -পানী লৈ যদি চাই যদি থাকো এতিয়া আপোনাৰ পানী এতিয়া হ'ব পাৰে নহবও পাৰে হয়, যদি নহয় তেতিয়াতো মোৰ ৰটো আকৌ দেৰি হৈ যাবগৈ সেয়ে বোলো দে লোকচান হ'লেও হ'ব যদি পানী আহে। ভাবি লৈ পেলে মাছৰ পোনা কেইটামান এ এৰি দিলোঁ আৰু আজি।
ঠিকে কৰিছা - ঠিকে কৰিছা।
হয় -হয়।
হেৰি নহয় কথা এটা কাৰণে আপোনাক ফোন মাৰিলো।
কি কথা কওকচোন বাৰু?
আপোনাৰলোকৰ যে ই যে চা- চাৰ যে ল'ৰা এটা ড্ৰাইভাৰ যে হয় যে
হয়।
লাগে মানে বুইছে চালক এজন।
অ, হয় নেকি কিয় বাৰু ক'বাত যাব আপুনি?
নহয় মান
নে আপোনাৰ মাহেকীয়া চিষ্টেমত হয়।
এই ব্যৱসায়টোৰ কাৰণে এজন চালক লাগে আৰু এই আগৰ চালকজন মানে পলায়ে গল বুইছে সেই চালকজন?
হয়।
এ চালকজনে কলে কাম নকৰে বোলে বুইছে সি এতিয়া চিকৰিটি গাৰ্ডৰ কাম পালে কাৰণে গুচি গ'ল দেখিলেনে মোক কি বিপদত পেলালে?
হয় দিয়ক কি ক'ব মই কথা পাতিম আৰু ভাই
হয়- হয়-হয় মোৰ মানে ঘাঁহৰ যে ব্যৱসায়টো এই গাহৰ ঘাঁহ খিনি মানে মই আপোনাৰ উত্তৰ প্ৰদেশত লৈ যাব লাগে বুইছে?
অ, হয় নেকি আপুনি মানে বহুত দূৰ - দুৰলে দিয়ে ন' ঘাঁহ?
মোৰ ঘাঁহ আপোনাৰ চুইজাৰলেণ্ড পৰ্যন্তও যায়।
বাপৰে- বাপ বহুত দূৰলে যায়চোন।
সেইটোৱে কথা মানে মোৰ মানে আপোনাৰ পোন্ধৰ বিঘা মান যে মাটি আছিলে এই মাটিতে মই খেতি কৰিছোঁ গাঁৱৰ খেতি গাওঁ হয় -হয় এইটো মানে অলপ বেলেগ ধৰণৰ ঘাঁহ এইটো ঘাঁহটো আপোনাৰ
ইমান দূৰলৈ লৈ গলেও ঘাঁহবোৰ লেৰেলি নাযায়নে?
দাই -নাই এইটো এটা মই আপোনাৰ এটা -এটা বস্তু এটা মেডিচে নহয়, এইটো আপোনাৰ মই আপোনাৰ ই এ চিত নিও। তল বৰফত নিওঁ বৰফত।
অ, ঘাহো আপুনি বৰফত লৈ যায়।
হয় -হয় মোৰ মানে বৰফো নহয় আৰু বৰফৰ যিবিলাক কনটেইনাৰ থাকে নহয় জানো
হয়- হয়।
এই গাড়ীত মানে কিছুমান হেৰি থাকে আপোনাৰ ড্ৰাইভ
চিষ্টেম বনাই লৈছে হয়- হয়। হয় -হয় আপুনি মানে গোটেই মানে বক্স বনাই লৈছে আৰু চিষ্টেম কৰা অ।
হয় এই ঘাঁহটো মানে আপোনাৰ হয়, এই ঘাঁহ খিনি আপোনাৰ বাৰ চেন্টিমিটাৰলৈকে হয়।
অ, হয়।
বাৰ
বহুত দীঘল নহয় চোন তেনেহ'লে?
পঁচিছ চেণ্টিমিটাৰলৈকে হয় বিশ্বাস কৰিছে?
বাপৰে - বা মইতো দেখাই নাই এনেকুৱা ঘাঁহ।
হয়- হয় মই এই গাহৰ গুটি সোপা ক'ৰ পৰা আনো জানে?
কৰ পৰা আনে?
মই এই গাঁৱৰ গুটি সোপা আপোনাৰ ছিংগাপুৰৰ পৰা আনো। উ
বাপৰে বাপ, আপোনালোকৰ টকাও জনক খৰচ হয় কষ্টও হয় দিয়ক মানুহ লগালে।
হয়- হয়। কিন্তু লাভটো কিন্তু ভাল হয় দেই এইটো মিছা নকওঁ। আমি আমি সঁচা কথা কওঁ, লাভটো কিন্তু মই বহুত পাওঁ।
হয় নেকি?
আপোনালোকৰ মাটি আছে নেকি?
মাটি আমাৰ আছে। পাঁচ বিঘা মান আছে, পাঁচ ছ বিঘা মান। কিন্তু আকৌ কিন্তু এটা ধান খেতিহে কৰো।
ধানত থাকি আপুনি এই খেতিটো তিনি গুণ লাভ হ'ব, তিনি গুণ।
হয় নেকি?
নিশ্চয়।
এতিয়া ঘাঁহ ধৰক এতিয়া ধানৰ খেতি হেই জানো ঘাঁহ জানো হ'ব জানো?
আৰে কিয় নহ'ব, এইটো কোনো কথা নহয়।
বাৰু মই চিন্তা কৰিম ৰখিবচোন ঘৰত কথা পাতি।
আপুনি খেতি কৰক, মই হলে আপোনাৰ ঘাঁহ খিনি কিনিম। আপোনাক মই কেজি আপোনাক মই এশ ষাঠি টকা দিম।
হয়।
এশ ষাঠি টকা দিম ঠিক আছে।
কেজি নহয় নহয় অকল টোপোলা, টোপোলাটো ধৰক।
হয় নহয়, কেজি চিষ্টেম হয়।
অ' কেজি চিষ্টেম হয় নেকি?
হয়। এইটো আপোনাৰ এই ঘাঁহটো আপোনাৰ পৰা মই কিনিম।
হ'ব হ'ব, আপুনি কেনেকে ঘাঁহৰ উৎপাদন কৰে মোকো কব, ফৰ্মূলা খন দিব।
উ
ঘাহৰ গুটিও দিব-
ঠিক আছে। মই আপোনাক গুটি চুটি চব ঘৰত আনি দিম।
হ'ব হ'ব আপুনি মোক গোটেই ফৰ্মুলাখন দি দিব। মাজে -মাজে আহি চাইও থাকিব সহায়ো কৰি দিব আপুনি মোক।
ঠিক আছে ঠিক আছে কিন্তু এটা কথা। আপুনি আপুনি মানুহ এটা লগাব লাগিব এই খেতিত।
বাৰু হ'ব মানুহ পাম বাৰু ওচৰতে পইচা দিলে ধৰক মানুহ চব আহিব হয়।
এই মানুহটো আপোনাৰ ৰাতি তাতে থাকিব লাগিব আৰু আপোনাৰ চৌবিশ ঘন্টা চাব লাগিব কিন্তু।
হ'ব হ'ব চাব বাৰু আছে মোৰ তেনেকুৱা মানুহ বহুত আছে।
অ' হয় মানে ঘাঁহ কিনি যে আপোনাৰ।
হয়।
বহুত পানী দিব লাগিব আপোনাৰ বা মানে আপোনাৰ সাত ঘণ্টা। পানীতে দিব লাগিব পানীয়ে দিব লাগিব
হ'ব হ'ব মই য'ত খেতি কৰোঁ তাত মানে মেচিন বহোৱা হৈ আছে।
হয় -হয়- হয় আপুনি মোক কথাটো কৈ পেলাই জনাবচোন বুইছে।
বাৰু মই ঘৰত নিশ্চয় ৰাতিলৈ কথা পাতিম।
ম এই খেতিটো যে আপোনাৰ মই মোৰ এই খেতিটো নলবাৰীত মই এই খেতি কৰো
হয়।
কোকৰাঝাত এই খেতি কৰো।
হয়।
ডিব্ৰুগড় এনেকুৱা অন্যান্য বহুত ঠাইত মই মোৰ খেতি আছে আপোনাৰ।
আপোনাৰ মানে বহুত জেগাত মাতি আছে তেনেহলে।
নিশ্চয় - নিশ্চয়।
বাৰু মই আপোনাৰ এদিন ঘাহৰ খেতি মই চাই আহিম বাৰু। আপোনাৰ ইয়াত যিখিনি কৰিছে।
আপুনি এদিন চাব মোৰ আপোনাৰ মোৰ যিটো ব্যৱসায়টো
হয়।
ব্যৱসায়ৰ পৰা মই মোৰ মাহিলী কিমান টকা মই উপাৰ্জন কৰো জানেনে আপুনি।
কওঁকচোন বাৰু কিমান মান হয় আপোনাৰ?
আপোনাৰ আঢ়ৈ লাখ টকা মাহিলী মই উপাৰ্জন কৰি ব্যৱসায়টোৰ পৰা।
আপুনি উপাৰ্জন কৰে হয় তাৰপিছত আপোনাৰ খৰচ আপোনাৰ লাভটো কিমান থাকে গৈ পেলাই। আপোনাৰ লাভে মূলে হে আপুনি কৈ আছে।
দুই লাখ টকা লাষ্ট থাকে দুই লাখ ভাবক।
অ, হয় নেকি?
মোৰতো আপোনাৰ অলপ - অলপ মাল নাযায় একেবাৰেই যায় গৈ যিমান মাল সেইকাৰণে মোৰ লাভ বহুত হয় মানে বুইছে।
অ, হয় নেকি মইতো চাগে মোৰ ইমানমান নহ'ব চাগে মোৰতো অলপ - অলপহে আৰু।
বাৰু যি নহওক মোৰ খৰচা খিনি আহি থাকিলে হ'ল আৰু ঘৰ চলা।
হয় - হয়, আপোনা লো হয় - হয় আপোনালোক মোৰ নিজৰ কাৰণে মই আপোনালোকক কথাটো কৈছো, মই যাকে তাকে নকওঁ কিন্তু।
অ, হয় নেকি আৰু নিজৰ মানুহ নিজৰ মানুক সহায় নকৰিলে কাকনো কৰিব।
সেইটোৱে কথা সেইটোৱে আপোনালোকক আপোনালোকৰ দেউতাই মোক বহুত কিন্তু সহায় কৰিছিলে দেই এসময়ত।
অ, হয় নেকি?
হয় - হয়। আপুনি মোক কথাটো ভাবি জনাব বুইছে?
বাৰু মই মোৰ ফালৰ পৰা কনফাৰ্ম বুলি ধৰি লওক আৰু। বাকি ঘৰত মই আলোচনা কৰি লৈছো, মই বুজাম মই। মই বুজাম আপোনাৰ ঘাঁহনি - ঘাঁহৰ খেতিত লৈয়ো যাম মই দৰকাৰ পৰিলে দেখুৱাবলৈ, আপোনাৰ কাহ হৈছে নেকি?
হয় - হয় এই কাহটো হৈ গ'ল মানে বুজিছে, মই মানে আপোনাৰ দিনটোত আপোনাৰ মানে মই গুৱাহাটী আপোনাৰ দুবাৰ আপডাউন কৰো।
বা, আপুনি তেওঁ মানে ভাল কৰিব পৰা নাই কাহটো।
কি কৰিব মানে, এই ব্যৱসায়টোত অলপমান খাকিবও লাগিব।
এ আপুনি ভাল ডক্টৰক দেখুৱওকচোন।
এই ডক্তৰ মই এইবিলাক ডক্তৰ চক্টৰ বুজি নাপাও বুজিছে, ভাল হ'লে নিজে হ'ব।
এ ভাল নহয় নিজে, মেডিচিন খাব লাগিব।
আপোনালোকৰ সেইফালে বতাহ এটা আহিছেনে, আমাৰ এইফে বৰ ধুনীয়া বতাহ এটা আহিছে বুজিছে।
নাই- নাই আমাৰ ফালে গছৰ পাত এটাই লৰা নাই বুজিছে। মই মানে ফেন লগাই হে বহি আছো।
অহ'
যিহে মানে গৰম পৰিছে কি কব আৰু আজি একে থাকিবও পৰা নাই গৰমত।
আপোনালোকৰ ঘৰৰ সকলোৰে ভালনে?